পৰিছা।
আছো তুমি? মই নে ছহ চাহ তা খালা?
খাইজো।
অ ইমান বৰিং লাগিছে।
হয় নেকি?
উম আৰু ইমান গৰমো দিছে আজি একেবাৰে সাত সুধে হ'ল তোমালোকৰ?
তাকে হে? নাই হোৱা নাই।
কাইলে হ'ব।
উম, কাইলৈ হ'ব।
বহুতে দেখোন আজিয়ে কৰিছে।
অঁ অঁ তাকেতো ময় ভাবিছোঁ।
মই তাকে ভাবিছো মোক কনফিউজন লাগি আছে আজিয়ে হয় নে কাইলে হয়।
তাকে মইও ভাবি আছো আজি নে কালিয়ে।
উম, বাকী দুপৰীয়া কি বনালে?
এ, কি ক মা মানে আ- আজি গৰম দিছে ন' এই পানীঠালা ভাতে খালোঁ।
পইতা ভাত। সেইটো মোৰ ফেভৰেট হয়।
অহ, তাকে মানে গৰমো বহুত দিছে নহ
খাবা আৰু বেহুৱাইৰ লগত
তাকে তুমি কিহৰ লগত খালা?
মই তোমাৰ, আমাৰ ভাজি বনালে ফেচবিন তোমাৰ পঙি আছিলে ফ্ৰিজটোত সেয়া বনালে। তাৰপিছত দালি বনালে যোনটো তোমাৰ কেঁচা তেলত তেল মাৰিলে বেয়া লাগিলে খাই তাৰপিছত ভাততো ভেৰ-ভেৰিয়া কৰিলে। তাৰপিছত মই কৈছো মোক এ- একো দিব নালাগে আলু এ পিছ আৰু তেল অকণ দে মই মোচুৰা কৰি সেহে খাম। তেনেকে খালো। এ বেছিকে সিজাই দিলা আইতায় নাজানে যে
অ, তুমি বনাব লাগিছিল।
এ মই গা বেয়া মই হস্পিটেলৰ পৰা আহিছোহে বেজি লৈ- পেলাই অলপ আগতে, কঁঠাল খাইছিলো। কঁঠাল মানে তোমাৰ পঞ্চাশ টকা আনিছিলো। পঞ্চাশ টকাৰ পঞ্চাশ ফুটাই ওলাই- মানে একে এক এক জেক নাজানো আৰু তাৰ পিছত আৰু গোটেই খিনি ময়ে খালে এপিছো কাকো দিয়া নাই কৈছে বায়ে কৈছে পেট বিষাব ৰ' তোৰ। যি কলে পেট বিষালেই, তাৰপিছত আৰু মেডিচিন আনি দিলে নাই ভাল হোৱা নাই তাৰপিছত আকৌ হস্পিতেলত গ'লোঁ ছেলাইন দিলে বেজি দিলে তাৰপিছত আৰু ভাল হৈছে আৰু অলপ-চলপ। এতিয়া মছলা নাই খোৱা।
উম।
তুমি কঁঠাল খোৱা নাই?
পোৱা নাই।
আহ গৰম সোমাই যায় অ' বৰ গৰম কঁঠালটো বোলে। উম, আজি আমা গোটেই ঘৰৰ পৰ্দা খিনি আঁতৰাই দিছে যে
উম
একেবাৰে ভূতৰ বাংলা নিচিনা লাগিছে।
অ' চাবা আক' ভূতে ধৰিব
থাকে
ভালকৈ থাকিবা ৰাতি। উম ভালেই।
ৰাতি ভালকে থাকিবলৈ কে আছে নো আৰু।
ভূতে, তাকে ভূতে ধৰিব পাৰে ন' তোমাক।
তাকে মোক ভূত জানা মোক ভূতে ধৰিব।
উম!
ভুতকে, ভূতে ধৰে।
উম তাকে তাকে ভাবিছো ছোৱালীজনী ক'ত গ'ল ফোন চোন নাই দেখোন।
ই আ নিজে ফোন চোন নকৰা মই বোলো লৰাটো কত গ'লগে বাৰু ইমান ফোন চোন আগতে কৰি কৰিছিলে মেলিছিলে এতিয়া। ফোনচোন নোহোৱা হল মই ক'লো বিজি আছে চাগে আৰু সেইকাৰণে ময়ো ফোন চোট নাই কৰা
উম।
না চাব নোযোৱা
হা
মুভি ওলাইছে ন চাব নোযোৱা
তাকেই মানে নাযাও নেকি হেইৰিটোে এই এই কাৱ এ খেল মেলা হৈছে তাতে যাম বুলি ভাবিছিলো এই কি শেষেই হ'ল বোলে মেলা আজি নে কালি শিকিব বুলি হয়
অম্বুবাচী মেলা উ আহ তাত যাবলৈ ই কিমান ভিৰ নগলো নগ গলো সেই ঠেলা হেঁচাত যি গৰম দিছে নোৱাৰা যাব তুমি ইমান ভিৰত মানে তুমি খোজকাঢ়িব নালাগে। থিয় হৈ থাকিলেই হ'ল মানুহে তোমাক লৈ গুচি যাব একে ৰাপ পোৱাই দিবগে তোমাৰ মান জিলত
এটা থিয় হলে কষ্ট হ' নখুৰিলে আৰু ভাল হ'ব
শুই শুই দিলে তোমাক পিচকাই দিব
অ' সেইটো এটা প্ৰব্লেম
উম দাদা এজন গৈছিলে তাৰপিছত। কৈছে কৈছা বোলে তই নাহিলি ঠিকেইে কৰিলি বোলে ইয়াত বোলে যি বুইছে মানুহৰ ভিৰ গোটেই বোলে মোৰ গাই চাই ঘামুচি হৈ গৈছে মই চবে ভালেই কলো তেনেহলে মই নগলো। এ যে যোৱা কথা আছিলে কাৰণ গোটেই খিনি ল'ৰা আছে মই সেইকাৰণে নগলো আৰু ছোৱালী মানুহো নাছিলে ন এনেকে ক কলে ভালো নালাগে উ মভি চাব যাম ওলাবা।
অ' ঠিক আছে যাম বা কেতিয়া যাবা
উম কেতিয়া ফ্ৰী আছা
ফ্ৰী এতিয়া তুমি কেতিয়া কোৱা এতিয়া
উম চানডে মানে যাম।
অ' ঠিকে আছে তেতিয়া
অ' মোৰডাল ধনু বুইছা একেবাৰে যি একদম মানে তোমাৰ সুধি কৰিছিলে যে মানে আজি অলপ কৰিব কাইলে আৰু কৰিব আৰু গোটেইখিনি। তাৰপিছত বোলে গোটেই ঘৰ চৰ ঝাাৰু মাৰিলে গোটকে বিচ ইচছা লাগি নাই আৰু গোটেই মুখখন গাটো একে গোটেই ধুম্বলা ধুম্বলি উঠি গ'ল। তাৰ পিছত মায়ে কৈছে মিঠাতেল ঘহ আকৌ আইতায় কৈছে চূণ ঘহ চ কাৰ কথা শুনি মই এতিয়া গোটেইটো মিক্স কৰি দুইটা মিক্স কৰি লগাইছো তেতিয়া ভাল পাইছো আৰু অলপ। অলপ চলপ
অ' তুমি কি কয় মূোৰ ধইছা নেকি
অ '
মূৰত ভাল লাগিব
তাকে ন'
থাকি
এনে মূৰত চুলি নাই যি কেইডাল আছে সেই কেইডালো
নাই চুলি গজেহে তেতিয়া বেছিকৈ
এ অ ইমান ধুনীয়া উপায় দিছে।
হ,
তাকে এতিয়া পঢ়া পাতি কেনেকুৱা চলি আছে
সেইটো কাৰণে অলপ হেৰি কৰিছোঁ অলপ এই অলপ বাদেই দিয়া নিচিনা হৈছে
অ প্ৰব্লেম চলিছিলা মই বোলো স্কুলৰ পিছৰ পৰা ক'লেও গ'লগে লগৰ খিনি আৰু একদম নম্বৰ চম্বৰ নোহোৱা হ'ল ন ফোন কৰিবলৈও আৰু বাকী এতিয়া ভলীবল গৈ আছা
অঁ গৈ আছোঁ
ঠিকে আছে বাৰু মই যাম বুলি ভাবো কিন্তু যাবই নোৱাৰো দুটাই কয় যাবলৈ কিন্তু এ এলাহতে আৰু যাব নোৱাৰো
ভাবাই একিন নোযোৱা নেকি
ভাবো সদায় ভাবো যাম যাম বুলি মানে সেই যোৱা দিনতটো মোৰ নাহেই
কালি তোমাক দেখিছিলোঁ চেণ্টাৰত তুমি দেখোন মাত নামাতিলেই যে
ই আই মোক দেখিছিলা অ মম' খাব গৈছিলো মই নেদেখিলোঁ মাতিব নোৱাৰিলা মোক
মই কি বুলিম মানে মই তুমি মাতি আকৌ দেখা পোৱা মানে দেখা পাইছা নিচিনা লাগিলে মই যে তুমি দেখা পাইছা
মাতিব লাগে আকৌ মোৰ মানে কি জানা এ বহুত আগতে কুলেৰা ন মোৰ মানে মুখখন অলপ মানে পাহৰ নিচিনা হৈ গৈছে নাম কেইটা মনত আছে কিন্তু মুখখন পাহৰ নিচিনা হৈছে মাতিবা আকৌ দেখিলে এতিয়া মোক চোৱা মোক মানে এ মই যাক মানে চিনি পাও মই তাক মাতো এতিয়া অচিনাকি মই কেনেকে মাতিম কোৱা এতিয়া ম মুখখন মানে তোমাৰ মুখখন অলপ বেলেগো হৈ গৈছে ন দেখিবলৈ সেইকাৰণে মই ভাবিলো মই যাক চিনি পাও সি নহয় চাগে সেইকাৰণে নামাতিলো আৰু মই অলপ অলপ চিনাকি চিনাকি নিচিনা লাগিছে কিন্তু আকৌ মাতি দিলে আকৌ যদি লাাজ পাই যাওঁ যদি নহয় এ কনে না মাতিলে উম পুৰা একদম বেলু চেঞ্জ হৈ গ'লা আৰু ন
তাকেই হ'বতো লাগিবই এ যে চেঞ্জ
উম
সময় গতিকেতো সব হৈ যায় মানুহে
তাকে ইমান চেঞ্জছা নাপায় নাপায় তাই মানুহ ইমান হেন চিব নাপায় দেই
উহু
উম বাকী মইতো তেনেকে মূৰ্তয়ে শুই আছো বাৰু আগৰ নিচিনা খাওঁতে খাওঁতে ফুলি গৈছোগে
কমাই খাবা
উ নোৱাৰো যে ক্ৰেভিংছে ইমান হয় কি কৰিম কোৱা মানে ক্ৰেভিংছৰ কাৰণে মই মানে খোৱাাতটো এৰিব নোৱাৰো উম কালি মাংস বনালো আজি আকৌ মাংস বনাম সি মাংস খাই খাই ফুলি গৈছোগে
তেতিয়া অলপ হেৰি হ'ব
কি
হাতী পোৱালটো নিচিনা দেখা পাব।
একো নহয়।
দেখিব বেয়া লাগিব ন ইমান ধুনীয়া ছোৱালীজনী যদি কি কৰে হাতী পোৱালোটো নিচিনা হয়। তেতিয়া কি হ'ব?
ভালহে তেতিয়া বেছি মৰম কৰিব।
অ'।
গোলো -মোলো হ'লে ভালহে লাগে তুমি নাজানা?
অ', সেইটো লাগে বাৰু ভাল।
উ'ম। দেখা, মানে বোলা থানা।
উ'ম।
উ'ম, আমনি লাগিছে। ঘৰত থাকি, থাকি কিমান থাকিবা আৰু
তাকে মোৰ আমনি লাগিছে ক'ৰবাত যাওঁ বলা।
পাৰি। ক'তনো যাবা গাড়ী, চাড়ী নাই নহয়, মোৰ।
এই গাড়ীৰ টেনচন নালাগে দিয়া, আছেতো মোৰ তাত। খালীটো তুমি কি কোৱা? মই এতিয়া বলা বুলি ব'লা বুলি ক'লে নহয়, নহয়। এতিয়া ক'ত যোৱা কি কথা?
উ'ম। উ'ম ক'ত যামনো। আমাৰ ইয়াত যে চব জংঘলে। পুখুৰী দুখনমান আছে আৰু জংঘলেই প্ৰায়ভাগ।
পুখুৰী পাৰতে যাওঁ।
পুখুৰী পাৰত। পাৰি ঢাক্কা মাৰি দিম তোমাক।
তাকে মাৰিব বিচাৰিছা নেকি?
একো নহয়, মাছৰ দানা বনি যাবা।
তাকে সেই দানা চানা নাই দিয়া চাগৈ ন। মাছত চাগৈ দানা চানা নাই দিয়া।
নাই দিয়া অ'। এতিয়া মাছক খাবলৈ দানাওঁ লাগিব ন, এতিয়া যদি তুমি যদি ত! তোমাক যদি মই যদি খানা হিচাপে দি দিওঁ। তেনেহলে সিহঁতৰ মানে তোমাৰ পুণ্য হ'ব বুজিছা।
ক'লেহে হ'ব।
অ'হ। পুণ্য হব, মানে তুমি এইটো কথা ক'ব পাৰিবা যে মই কাৰবাৰ খানা বনিলো।
উ'ম। যিমান, যিমান পাপ কৰাইছো। হেৰি হৈ যাব ন।
অ', মই বহুত ধুনীয়া, ধুনীয়া উপাই দিওঁতো জানা। মানুহক কিন্তু মানুহে মোৰ এডভাইচ বিলাক নলয়।
তাকেহে তাকে হ'ব বাৰু মই তোমাৰ, তুমি যি, যি কোৱা। মই হেৰি কৰিলো মানিম বাৰু।
অ, সেইটোয়েটো মানিব লাগে তেতিয়া ভাল লাগে মানুহ বিলাকে নামানে মোক কথাবিলাক মই কওঁ এডভাইচ দিওঁ।
তাকে তুমি বেয়া কথা নোকোৱা ন ভালে কথা কোৱা। উ'ম, তাকেই।
মই এতিয়া মাছখিনিৰ কথা চিন্তা কৰিছো ন। সিহঁতে যদি খাবলৈ পাই চোৱা তোমাৰ কিমান পুণ্য কথা।
উ'ম।
হয় নে নাই?
তাকেই।
তোমাক জ্বলাবও নালাগে।
উ'ম, তাকেই একো, একো কৰিবই নালাগে।
তোমাৰ খাইয়ে শেষ কৰি দিব।
ইমান ধুনীয়া উপায় দিয়া।
অ', মানে মোৰ এডভাইচে নলয় জানা।
উম, তাকে তোমাৰ
আই টি আই কৰিবা
তাকে ভাবিছোঁ দিয়া ঠিক আছে মই অলপ বিজি আছো হে।
আহ ঠিক আছে দিয়া উম